আহ।
হেল্ল'।
হেল্ল'।
আহ কি কৰি আছা?
মই কলেজৰ পৰা আহি অলপ শুইে এছাইনমেন্ট কৰি আছোঁ ৰবা।
অ বাকি চাহ পানী খালা।
অ খালো তুমি?
খালো ৰবা ভাত বনালে নেকি?
নাই ৰবা মায়ে ভাত বনাব অলপ দেৰিকে।
অ কলেজ চলি আছো তোমালোকৰ?
চলি আছে এক্জামো আহিল আৰু লাহেকে।
পিছে কেনেকুৱা যাই আছে কলেজ লাইফ?
কলেজত সেয়াই আৰু মৰ্ণিং কলেজ যা তাৰ পিছত ক্লাছ চাছ কৰিনে আহি কাৰণে আকৌ ইভিনিং আকৌ পঢ়ো অলপ চলপ তাৰপাছত সনেকে আৰু।
এক্জামো আহিল যিহেতু এতিয়া।
আমাৰ একজাম শেষ হ'ল এতিয়া আৰু নতুনকৈ ক্লাছ ষ্টাৰ্ট হৈছে তাকে ময়ো যাই আছোঁ সদায়।
অ একদম চেছে নেকি তোমালোকৰ?
অ একজাম আমাৰ শেষে এতিয়া অ ক্লাছ চল চলি আছে আৰু জুলাইৰ পৰা বন্ধ। দিব চাগে কিবা কৰে কোৱাই নাই ৰ'বা এতিয়ালৈকে।
অ আচ্ছা আমাৰো এই লাষ্ট একজাম। আমাৰ হ'ব পোন্ধৰ তাৰিখ মানৰ পৰা হ'ব। একজাম, উম।
বন্ধ নিদিয়ে নেকি?
এইবাৰ মানে আমাৰ সনেকে আৰু বন্ধ নিদিয়ে এতিয়া এক্জাম হ'বই আৰু তাৰ পিছত আৰু কিমান দিনৰ বন্ধ পাম তাৰপিছত আকৌ আগষ্টৰ পৰা ক্লাছ হ'বই থাৰ্ড চেমৰ।
অৱ ঠিকে আছে দিয়া। বাকী কলেজত কোনোবা লগ চ আছে নে নাই এনে অকলে বহা কি?
উম, মই কলেজত মানে মোৰ ক্লাছৰ কেইটা লগ নাই চব আগৰ পৰাই লগ হৈ আহিছে মানে স্কুলৰ পৰা। মোৰ এই আছামিছ ডিপাৰ্টমেন্টৰ এটা লগ আছে আৰু তাই লগতে থাকো আৰু দিনটো তোমাৰ?
অৱ, মোৰ কলেজ লগ নাই মই গ'লে অকলে বহো ডিপাৰ্টমেন্টত মানে তেনেকে মাতে বাৰু চবে কিন্তু সিমান যে ফ্ৰেণ্ড হ'ব কোনোবা ইমান স্পেচিয়েল তেনেকুৱা নাই। স্কুলৰ দিনৰে পৰা এজনী আছে আৰু লগত।
অৱ।
বাকী তোমাৰ মেজৰ কিহত?
মোৰ এডুকেশ্যন তোমাৰ?
অ মোৰ হিন্দী, ইজি পাইছা নে নে অলপ
এইটো এতিয়াতো কি? এতিয়াতো ঠিক। ঠিকে আছে ফ'ৰ্থ চেমৰ পৰা বোলে তিনিখনমান পেপাৰ হ'ব নেকি? তাৰপিছত চাইক'ল'জি আছে। মেথছ আছে এতিয়াও মেথছ আছে কিন্তু ইমান নাই কিন্তু আৰু থাৰ্ড ফৰ্থ চেমৰ পৰা বেছি হ'ব।
তোমালোকৰ কি নোট দিয়ে নে কিবা নে অকল বুজাই দিয়ে, নিজে লিখিব লাগে।
সেয়াই নোটছ নিদিয়ে সেনেকে অলপ চলপ দিয়ে। আকৌ মোৰ ঘৰত আহি কিনে মোবাইলৰ পৰা উলাই কেনে লিখো আৰু একজামৰ আগদিনা মানে পঢ়া যায়।
অ মেজৰৰে নিদিয়ে নেকি?
উম নিদিয়ে এনেকে মই অকল মেজৰ ক্লাছে কৰ বাকী ক্লাছবিলাক নক কৰোৱে।
আমাৰো বাকী ক্লাছ বোৰ ভালকে নহয় কিন্তু মেজৰৰ কেইটা সদায় হয়ে আৰু মেজৰৰ মানে মেজৰ আৰু এছ চি চি নোটচখিনি ভালকে দিয়ে বাকী ইমান চব নিজে লিখিব লাগে এনে কৈ কৈ দিয়ে তাকো একো লিখিব নোৱাৰি ইমান ইমান ষ্টুডেন্টৰ মাজত আৰু একো ভালকে নকয়ও দুদিন নে কি ক্লাছ কৰে তেনেকা বাকীবোৰ
উম সেইটো আৰু এইটো হিন্দীটো অমান টান নহয় জানো। ডিগ্ৰীতো অলপ বেছি টান চা
কি হয় আমি যিটো হাই স্কুল লেভেলত তোমাৰ পাইছিলো সেনেকুৱা নহয় এতিয়া তোমাৰ মানে হিন্দী ন্দীৰ ভাষাৰ উৎপত্তিৰ পৰা একদম মানে এতিয়া বৰ্তমান যি চলি আছে সেইবোৰ চব এটা এটা পাৰ্ট তেনেকে আছে। গতিকে বুজাত অলপ টান হয় বাৰু মানে পঢ়িব লাগিব। নপঢ়িলে তোমাৰ বুজি নাপায়।
স্পেলিংবিলাকো টান থাকে হিন্দীৰ অলপ লিখোন
অ কিবা উৰ্দু ভাষাৰো আছে সেইকাৰণে অলপ দিগদাৰ হয় বাৰু।
উম ডিগ্ৰীত আৰু সব আৰু ফাৰ্ষ্টৰ পৰাই আছামিছত ডিপাৰ্টমেণ্ট ল'লে আৰু আছামিছৰ সেই ফাৰ্ষ্টৰ পৰা অসমীয়া ভাষাৰ কীৰ্তন বৰ্ণ সেইবিলাকৰ পৰা দেখাই আৰ পুৰা পঢ়িব লাগে আৰু।
এডুকেশ্যনৰ কি তোমালৰ এতিয়া চাইকলজিও আছে নেকি?
উম, চব আছে এডুকেশ্যনত বহুত কিবা-কিবি টপিক আছে চাইকলজি মেথছ তাৰ, তাৰ পিছত বহুত আছে দিয়া আৰু।
চাইকলজিটো এনেটো পঢ়ি ভাল লাগে বাৰু কিন্তু কিবা টান হয় নেকি?
চাইকলজি এনেকে টান নহয় এতিয়া মানে মই আছামিছত লৈছোঁ মিডিয়ামটো। সেইকাৰণে ইমান টান লগা নাই কিন্তু পিছলৈকে আৰু ক টান লাগিব। আৰু
কিতাপ কিনিছা নেকি মেজৰৰ আৰু বাকীবোৰৰ কিবা।
কিতাপ এতিয়া কিনা নাই আৰু পাম হেৰি কি কি কয়, এতিয়া আৰু মোবাইলৰ পৰা লিখা যাই আৰু। ক'ত আৰু কিতাপ কিনা যায় নাযায় ফাৰ্ষ্ট টাইমত কিনিছিলো আৰু। তোমক অ' তুমি
হা
তুমি কোনখন কলেজত
মই বি বৰুৱা তুমি দিছপুৰত ন।
অ' দিছপোৰতে মই।
অ' আমাৰো সেই ক্লাছ বোৰ এনে তোমাৰ মেজৰ কেইটা সদায় হয় কিন্তু বাকীবোৰ নহয় এনে এনে যোৱাৰ দৰে হয় তাক। ক্লাছ কৰিব কাৰণে সেইকাৰণে ইমান এটা যাব ইচ্ছাই নাই।
অ' তাকোতো ঘৰৰ পৰা দূৰ হয় ন ইমান দূৰ এটাক ক্লাছ ৰবকাৰণে যাও মন নাযায় দিয়াচোন।
অ' তোমাৰ দটাৰ পৰা ক্লাছ থাকিলে ঘৰৰ পৰা আমি চাৰে আঠটা মানত যাবই লাগে। তেনে বাছৰো দিগদাৰ হয় কেতিয়াবা আৰু যদি মানে এটা ক্লাছ থাকে তেনেহলে যাব ইচ্ছাই নাযায় সেইকাৰণে।
উম, এতেনন্দেঞ্চৰ কাৰনে যাব লাগে আৰু ছেভেন্তি ফাইভ এতেনন্দেঞ্চ
হয়-হয় মানে সেভেনটি ফাইভ পাৰ্চ এতেনডেচ আজিকালি লাগে বুলিয়ে কয় দেখোন। তোমালোকৰো আছে নে এইটো
অ' চব কলেজতে এইটো আৰু আমাৰ মাজে মাজে সেইবিলাক এটেণ্ডেঞ্চৰ কাৰণে হয় কিন্তু এই ইবাৰ আকৌ কি কৰিছে মানে আমাক ক্লাছ টেষ্ট এটা পাতিছে। সেই ক্লাছটো যেতিয়া দিও তেতিয়া হলে এতেন্দেঞ্চ নাচাই ত মই ক্লাছ ক্লাছ টেষ্ট টো দিছো সেইকাৰণে মৰন নাই।
অ' ঠিকে আছে আমাৰো মানে সেনেকুৱা চবতে তোমাৰ ক্লাচ টেষ্ট ললে সেইকেইট যদি থাকে। তেনেহ'লে মানে পিছলৈকে ভাল হয় আৰু তেতিয়া তোমাৰ ইন্টাৰনেল আৰু এক্সটাৰনেলত, তাৰে মাৰ্কচ বিলাক মানে প্লাছ হয় ন সেইকাৰণে যাব লাগে। আৰু গোটেই কেইটা ক্লাছ টেষ্টতে।
উম, সেইদম আৰু এইফালে ফ ফ্ৰেছাচ আহিলেই।
অ' তাকেতো এডমিশন বহুত হৈছে বাৰু। আগষ্টত হ'ব কি বা
এইবাৰ বহুত ষ্টুডেন্ট হৈছে এডমিচনত বহুতে আৰু।
স্পট এডমিচনত কিমান মান হৈছিলে?
টো স্পট অ' এডমিচনত ফাষ্ট দিনাখনে মোৰ বহুত ষ্টুডেন্ট আছিল তিন দিন হয় ন। এডমিচনত বহুত হৈছে কিন্তু চিটো বেছি নাথাকে দেচোন ন। নাইটি এইতি থাকে কিন্তু ষ্টুডেণ্ট বহুত হয়।
এইবাৰ কিন্তু সিমান মাৰ্চৰ মানে তোমাৰ পাৰচেনতেজ পোৱা নাই কিন্তু আমাৰ বাৰু বহুত। গৈছিল তোমাৰ নাইটি পাৰ্চৰ তলত অহাই নাছিল আমি এডমিচনত লবা যাওঁতে।
অ' মই গৈছিলোতো বি বৰুত গৈছিলো হেৰিত গৈছিলো ফাৰ্ষ্ট ইয়ৰত গৈছিলো। এডমিশন ল'ব তাৰপিছত তাতে মোৰ নাম অহা নাই আছিল কিন্তু কিছুমানে কৈছিল আৰু এনেকে দি দিম বুলি তাৰ পিছত মই আৰু দিছপুৰতে আহি গ'লো আৰু এতিয়া হায়াৰ ডিগ্ৰীও দিছপুৰতে কৰি আছো
অ ঠিকে আছে দিয়া তোমাৰ ঘৰৰ পৰাও বেছি দূৰ নহয় চাগে মানে এখন বাছত গ'লে তেনেকে হৈ যায় আৰু
হু সেইয়াইটো পিছে তোমাৰ হিন্দী এচাইনমেন্ট কৰিব দিয়ে নে নিদিয়ে
দিয়ে তোমাৰ এচাইনমেনে তিনিটা চাৰিটা দিয়ে এতিয়া আৰু তোমাৰ গৰম বন্ধ বৰ কাৰণে দিছে এটা এচাইনমেন্ পুৰা মানে এখন কিতাপ পঢ়ি কিনে এখন মানে নাট নাটকৰ কিতাপ হয় তাৰে গোটেই চৰিত্ৰ বোৰ একদম ভাল দৰে পঢ়ি কিনে নিজে আৰু বনাই লিখিব দিছে
অ কৰিলা নে নাই
নাই নাই বন্ধ দিয়াই নাই বন্ধ দিলেহে কৰিম ৰবা
আহ তোমাৰ মানে এতিয়া ক্লাছ চলি আছে তোমালোকৰ
অ আমাৰ ক্লাছ চলি আছে বাৰু কিন্তু আজি মই যোৱা নাই এ যাওঁ আৰু সদায় মেজৰৰ ক্লাছ কেইটাই হৈছে বেলেগ একো হোৱা নাই সেইকাৰণে সদায় যাব মন নাযায়
উম ইফালে যিহে গৰম
অ তোমাৰ মাইনৰ কি পিছে
মোৰ আছামিছ্ তোমাৰ
মোৰ পলটিকেল চাইঞ্চ সেইটোয়ে অলপ টান পাইছো বাকী এনেতো চব মিলাব পাৰিয়ে
উম পলটিকেলটো বহুত টান লাগে মোৰ
আৰু যি পৰি যাও তাৰে মানে সেই তাৰে একোৱেই নাহে চব বনাব লাগে ৰে নু পাৰে একো
মানে ৱৰ্ডবিলাক বহুত টান পাওঁ
অ তাতে ৰাজনীতিৰ কথা সেইবিলাকে আৰু
মোৰ মানে অকনমানো মাথাত নোসোমাইয়ে পলটিকেলটো
কলেজ দিন পোৱাৰ পৰা মানে কি হৈছে একো ভালদৰে পঢ়িব ইচ্ছা নাযায় তোমাৰ ডেইলি তো বাৰু নপঢ়োহে এইবিলাক মানে পিছৰে কথা ডেইলি পঢ়াটো যিখিনি তোমাৰ দিয়েও মেইন এক্জামৰ আগত ত সেইখিনিও পঢ়িব ইচ্ছাই নাযায় স্কুলৰ দিনতে ভাল আছে
স্কুলতো আৰু যি পঢ়ো ক্লাছ কৰো সেই আহি কিনে পঢ়ো কিন্তু আৰু কলেজত আৰু নাযায় পৰীক্ষাৰ একদিনা আগদিনাখন পঢ়ো আমি পৰীক্ষা কেনকে একজাম দিওঁ আৰু তথাপিও মানে বেগ লগা নাই আৰু তোমাৰ বেগ চেগ লাগিছে নিকি
মোৰ লাগা নাই বাৰু কিন্তু তথাপিও মাৰ্কচটো সিমান ভাল অহা নাই এনে জাষ্ট অনলি পাঁচ আৰু এইকাৰণে স্কুলত তো ভাল আছিল আগতে নোটছ বোৰ দিয়ে পঢ়ি কিনে পৰীক্ষা দিলো সেনুকা এতিয়া আৰু পঢ়বা ইচ্ছাই নাযায়
সেইটো আমাৰ কলেজত আকৌ হেৰি হৈ থাকে প্ৰগ্ৰেম বহুত হয় আমাৰ কলেজত
আমাৰো কিবা কিবি সৰু সৰু সুৰা হৈয়ে থাকে কিন্তু আমি নাযাও কাৰণেহে তোমাৰ কমপিটিচন হৈয়ে থাকে কিবা কুইজ কিবা কিবি এইবিলাক
আমাৰো একেইদিন কমপিটিচন চলি আছে
অহ
আমাৰ সেইফাল অডিটিৰিয়ামত হৈ থাকে আমি এইফালে ক্লাছ কৰি থাকো নাযাওৱে ফাৰ্ষ্ট ইয়েৰত বহুত গৈছিলো ইন ইনটিৰেচ আছিল আৰু ফাচ্ ফাচ্ কলেজ যোৱা
অহ
এতিয়া আৰু নাযাৱওে সেনেকে
এ কলেজখনত তাক এতিয়া এনেই জাষ্ট নামত যাই আছো বেলেগ একো কাম নাই অকল নোটছ খিনি ল'ব যাওঁ আৰু এক্জাম দিব যাওঁ বেলেগ ক্লাছৰ একো মানে হেইয় নাই আৰু
সেইটো আৰু আহি কাৰণে ভাগৰ লাগে, পঢ়বও মন নাযায়।
উম আৰু যদি দেৰিলৈকে ক্লাছ থাকে, আহি কিনে বহুত ভাগৰ লাগে আৰু
উম ফাৰ্ষ্ট ইয়াৰ মানত তোন হেৰি চাৰি তালে ক্লাছ আছিল আমাৰ, সেই একেৰাহে ক্লাছ কৰোৱে ন' তাৰ পৰা চাৰিটা বজালকে মাজে মাজে এঘণ্টা, এঘণ্টা গেপ। থাকে কিন্তু এতিয়া আৰু ডিগ্ৰীৰ পৰা আৰু এটা কৰি কাৰনেেে বহি থাকো এনেকুৱা
আমাৰ ফাৰ্ষ্ট চেমত সেই চাৰিটাৰ পৰা পাঁচটালৈ লাষ্ট ক্লাছ আছিল। সদায় সেইকেইিন ক্লাছ কৰো আৰু মানে ফাৰ্ষ্ট কেইদিন ভাল লাগিছিলে আৰু তেতিয়া ঘৰ আহি পাতে চাৰে ছয়টা মান বাজে।
উম'। সেইটো আমাৰ আৰ্টছ মানে হেৰি হয় মৰ্ণিং চিফ্ট হয় মানে চাৰিটা মান শেষ হৈ যায়। কমাৰ্চৰ বিলাকৰ বহুত দিগদাৰ হয় দেেৰটা বজাৰ পৰা ক্লাছ থাকে চাৰে ছয়টা বাজি যায় আহি ঘৰ সাৰে চাৰে সাতটা, আঠটা বাজে।
উম'। ঠিকে আছে দিয়া, যিয়ে হওক কলেজ লাইফতকে স্কুল লাইফতটো বেছি ভাল আছিল তথাপি কলেজ লাইফো বাৰু পিছলৈকে মনত মানে পেলাব লাগিব আৰু এইকেইটা দিন আৰু ঘূৰি নাহে ন'
অ' সেইটো আৰু পিছত নাহে।
দিয়া নহ'লে এতিয়া ৰাখিছো আজি, পিছত আৰু এদিন ফোন কৰিবা।
অ'দিয়া।
উম'।